হেল্ল' শুনিছা নে?
হেল্ল' হেল্ল'
হে
বাৰু
অ মই শুনি আছো। তুমি শুনিছানে?
অঁ শুনি আছা।
মই এয়া শুৱা পা উঠি তোমাৰ চাহ তাহ খাই মেলি উঠিছো। তুমি?
অ মইও এয়া, শুই উঠি মেলি এনেকে জিমৰ পৰা আহি পাইছোহি ঘৰত। বাকী খবৰ খাতি ভালেই নহয়?
খবৰ খাতি ভালে বাৰু অ। তাকে কি জিম গৈছিলা?
হয় হয় অ। মানে তোমাৰ কি হয়, এই আজিকালিৰ দিনত, তোমাৰ এনেওতো শৰীৰটো মানে- তোমাৰ মানে বহুত বেমাৰ আজাৰ হৈয়ে থাকে যে মানুহবোৰৰ। সেইকাৰণে মানে প্ৰতিদিনে মানে অলপ, শাৰীৰিক ব্যায়াম কৰিলে মানে অলপ শৰীৰটো ভাল হৈ থাকে যে, সেইকাৰণে বোলো গৈছো আৰু এমাহ মান হৈছে। ৰেগুলাৰ গৈ আছো।
অ অ ভালে হৈছে বাৰু দেই।
অ অ। তুমি কৰা নাই ব্যায়াম চ্যায়াম?
মই এনে তোমাৰ ঘৰতে কৰি থাকো বাৰু, এনে জিম চিম যোৱা নহয়।
অ হয় হয়। মানে আচলতে জিম যোৱাটো এই কথা নহয় মানে তুমি ঘৰতো কৰিব পাৰা। আচলতে কি হয় মানে যেতিয়া তুমি শাৰীৰিক চৰ্চা, শৰীৰ চৰ্চা যেতিয়া তুমি কৰা- ইয়াৰ ফলত কিমান কি হয়, মানে তোমাৰ শৰীৰটো ভালে থাকে। আকৌ বেমাৰ আজাৰৰ পৰা মানে তুমি বহুত দূৰত থাকা। আৰু তাৰ উপৰিও আচল কথা হ'ল আজিকালিৰ দিনত মানুহবোৰ কিমান ডিপ্ৰেশচনত থাকে হয় নহয়। মানে বহুত মানসিক চাপ পাই থাকে। সেই তেওঁলোকে যেতিয়া তোমাৰ শৰীৰ চৰ্চা কৰে বা, তোমাৰ এই অলপ ৰাতিপুৱা খোজ কঢ়াই হওক বা তোমাৰ তেনেকে কিবা যোগ কৰাই হওক এই তেনেকুৱা যদি কৰে মানে তেতিয়া নিজৰ কাৰণেই ভাল আৰু।
হয় হয় হয়।
আচলতে কৰিব লাগে সকলো সকলোৱে শাৰীৰিক মানে ব্যয়াম কৰিব লাগে। আৰু আজিকালি চৰকাৰেওতো মহিলাসকলকতো এই শাৰীৰিক ব্যায়াম কৰিবলৈতো মানে হেৰি দিছেই হয় নহয় বাৰু? এইটো চৰকাৰখনে ভাল কাম কৰিছে ব উম মানে এতিয়া তুমি অ এতিয়া তুমি চাবলৈ গলে কি হয় এ সকলো মানুহ মানে মানে ইমানকে টাইম নাপায় যে জিমলৈ গৈ মেলি তেনেকে কিবা কৰা সেইকাৰণে তেওঁলোকে কি কৰিব লাগে তোমাৰ ঘৰতেও মানে ঘৰতে হওক অলপ মানে এ জপিয়াব লাগে, দৌৰিব লাগে। হয় নহয়? নহলে এনেকে পোচাপ মাৰিব লাগে, কিবা কৰিব লাগে তেতিয়া মানে তোমাৰ নিজৰ শৰীৰটো একদম ভাল থাকে আচলতে। আৰু যেতিয়া মানুহৰ যেতিয়া শৰীৰ থাকিব, শৰীৰটো যেতিয়া মানে ভালে থাকিব তেতিয়া আমাৰ মনলৈ একদম ভাল চিন্তা আহিব মানে বেয়া চিন্তাৰ পৰা তুমি আঁতৰত থাকিব পাৰিবা বুজিছা। আৰু এতিয়া অ আজিকালিৰ দিনতো মানুহবোৰতো ইমান তে মানে টাইম নাথাকে আৰু তেওঁলোকে একদম ঘৰতে ধুনীয়াকে অ ঘৰতে ধুনীয়াকে সেইবোৰ কৰিব পাৰে। বুজিছা আৰু সেই শাৰীৰিক ব্যায়াম যে অকল যে তোমাৰ আম উম পুৰুষেহে যে কৰিব পাৰে সেইটো নহয় আচলতে। মহিলাসকলেও কৰিব লাগে আৰু আজিকালি চৰকাৰে যি খিনি মানে কৰিছে সেইখিনিতো মহিলাসকলৰ বাবে বেছিকে কৰি আছে হয় নে নহয়?
হয়, অহ।
সেইটো একদম বহুত ভাল কাম কৰিছে বাৰু। তাকে মই এইয়া জিমৰ পৰা আহি মেলি তাকে বোলো তোমালৈ ফোন কৰো, বহুত দিন হ'ল ফোন - চোন কৰা নাই। চু উম আচলতে হৰি চোৱা ত সেইটো কৰিব লাগে কাৰণ তোমাৰ নিজৰ কাৰণেই ভাল। মানসিকেই হওক বা তোমাৰ এনেকে অহ, শৰীৰৰ বেমাৰ - আজাৰ থাকিলে সেইবোৰৰ পৰা দূৰত থাকিব পাৰি আৰু যদি মানে এতিয়া তুমি চাবাচোন আজিকালিৰ দিনত কি হয়, মানুহবোৰে একদম এই মোবাইলৰ দিনত মানে মোবাইলৰ যি মানে প্ৰচলনটো বেছি হৈ গৈছে, মোবাইলৰ ফলত মানুহবোৰে কি কি কৰিছে, শুই উঠিয়েই একদম মোবাইলটো চাব তাৰ পিছত দিনটো মোবাইল চাই - চাই বহি থাকিব বা শুই থাকিব হয় ন নহয় বাৰু? তাৰ ফলতো আমাৰ একো উপকাৰ নহয়। তৰ মানে বিপৰীতে যদি তুমি এঘন্টা হওক বা পাঁচ খিনি হওক, নহলে মানে তুমি আধা ঘন্টাই হওক, হয়নে নহয়? তুমি যদি অলপ মানে জঁপিওৱা, অলপ দৌৰা অ', নতুবা তুমি অলপ মানে এ এই এইবোৰ যোগাসন যে কৰে, সেই তেনেকুৱাও কৰিব পাৰা, সেইবোৰৰ ফলত আমাৰ কিমান ভাল হয়। তোমাৰ যি আৰু সেইবোৰ যেতিয়া আমাৰ সকলো মানুহে যেতিয়া সেইবোৰ কৰিবলৈ লব নহয় তেতিয়া আমাৰ সমাজখনৰ কিন্তু ভাল হব দেই কাৰণ সেইবোৰ যেতিয়া কৰা যায়, তেতিয়া মানে মনলৈ ভাল চিন্তা আহে বুজিছা।
হয় হয়, অহ।
উম, আচলতে সেইবোৰ কৰিব লাগে আৰু অহ আজিকালিৰ দিনত সেয়া মই প্ৰথমে কৈয়েই গৈছো, মানুহৰ সময় নাথাকে সেই তেওঁলোকে মানে কি হয়? তুমি এতিয়া চাবাচোন আজিকালি, এ মানুহে এ মানে তোমাৰ আধা কিলোমিটাৰ মান যদি ক'ৰবালৈ যাব লগা হয়, তেওঁলোকে বাইক লৈ যায়। হয় নতুবা গাড়ী লৈ যায়, সেইটো একদম বহুত বেয়া কথা আকৌ, মানে তোমাৰ সি কয় অহঁ। সেইকণ যদি তুমি ধুনীয়াকে খোজকাঢ়ি যদি যাব পাৰা, সেইটো তোমাৰ নিজৰ কাৰণেই ভাল। মানে তুমি যেতিয়া মানে তোমাৰ অ, যেতিয়া তুমি এক্সাৰচাইজ কৰিবা নহয়, তো মানে খোজকাঢ়িবা, এক্সাৰচাইজ কৰিবা, দৌৰিবা নহয়। তেতিয়া তোমাৰ শৰীৰৰ যি তেজটো হয়, সেই তেজটো মানে চলাচল কৰে। চলাচল কৰাৰ ফলত তোমাৰ কি হ'ব? তোমাৰ একদম শৰীৰটো ভালে থাকিব, মানে তোমাৰ যি বেমাৰ আজাৰ হওক সেইবোৰ কমিব। হয়নে নহয়? আৰু চাবাচোন আজি আজি কালি অঁ মানে কিছুমান মানে বুঢ়া মানুহৰ একদম মানে বুঢ়া বয়সলে মানুহবোৰ একদম ভৰি বিষ হয়, মানে গাঁঠি বিষ হয় সেইবোৰ হয়, যদি এইবোৰ এক্সাৰচাইজবোৰ যদি মানে সৰুৰ পৰাই যদি আমি কৰি যাওঁ নহয়, তেতিয়া মানে আমাৰ সেই বিষবোৰ মানে নাথাকিব আচলতে
হয়, হয়
উম সেইবোৰ কৰিব লাগে, আৰু আমাৰ যি সৰু সৰু ল'ৰা ছোৱালী আছে, সেই তেওঁলোককো ৰাতিপুৱা মানে তোমাৰ বেলি উদয় হোৱাৰ আগতেই উ উঠাই দিব লাগে। উঠাই মানে অলপ খোজ কঢ়াব লাগে, নতুবা দৌৰাব লাগে। যোগাসন কৰাব লাগে, তেতিয়া মানে সৰুৰে পৰা যেতিয়া স্বাস্থ্যটো ভালে থাকিব নহয়, তেতিয়া মানে তোমাৰ ভাল চিন্তা আহিব আৰু ভাল চিন্তা অহাৰ লগে লগে তুমি একদম উন্নতি পথত যাব পাৰিবা। বুজিছা? অঁ সেয়াই মানে বাকী ইয়াৰ ওপৰত তোমাৰ মতামত কি অলপ কোৱাচোন বাৰু।
অহ, সেইখিনিত তুমি অহঁ তুমি গুৰুত্ত্বপূৰ্ণ কথাখিনি কলাই। এতিয়া
হয় হয়।
আঁহ এতিয়া আজি তোমাৰ যি ব্যস্ত জীৱনত মানুহে পঢ়া শুনা হওক, চাকৰি হওক বা তেওঁলোকৰ মানে কৰ্ম জীৱনতে মানে ব্যস্ত থকা দেখা যায়।
ব্যস্ত হৈ থাকে অ।
তেওঁলোকে ইমান ব্যস্ত হৈ থাকে যে, যেমানে নিজৰ শৰীৰটোকো অলপ সময় তেওঁলোকে দিব নোৱাৰা হয়।
দিব নোৱাৰা হৈ গৈছে।
উমহ, কিন্তু আচলতে এ তেনেকুৱা কথা নহয় নিজৰ শৰীৰটোৰ বাবে এ তোমাৰ এঘন্টাত টা হ'লেও যেনে তেনে উলিয়াবা লাগে। কাৰণ উম কাৰণ মানুহে তোমাৰ কয় যে এ এটা সুস্থ শৰীৰতহে এটা সুস্থ মনৰ এ সৃষ্টি হয়। সেইকাৰণে আমি আ আমি যি আমাৰ শৰীৰটো আছে, সেই শৰীৰটোৰ প্ৰতি মানে এটা উম মানে গুৰুত্ব দিব লাগে। এতিয়া চাবা আহঁ আজি আজি কালি কি হয় উম আৰু আজিকালি উ উম কি হয় তুমি যেনেকে কলা মোবাইল ফোনৰ কথা। প্ৰায়বিলাক মানুহ আজিকালি মোবাইল ফোনত, ফোনতে মানে বেছি সময়- কুটোৱা কুটোৱা দেখা যায়। যাৰ ফলত- অ উ আৰু তেওঁলোকে কোনো ধৰণৰ শাৰীৰিক এ মানে- এক্সাৰচাইজ মানে নকৰে বা এ- বা কি হয় তেওঁওলোকে মানে অলপ মান খোজ কাঢ়িবলৈও ওলাই নাযায়। আহ আহ যলৈকে যাই গাড়ী হওক বাইক হওক। এ তেনেধৰণে তেওঁলোকে ওলাই যায়। যাৰ ফলত কি হয় তেওঁলোকৰ- ডায় ডায়েবেটিছ হওক, হৃদৰোগ হওক বা ৰক্তচাপ। আদি বিভিন্ন ৰোগ বিলাকৰ মানে এ বৃদ্ধি পায়। এই-
বৃদ্ধি পাই অ।
অ এই সমস্যাবোৰৰ পৰা তেওঁলোকে যদি হাত সাৰিবলৈ হয়। তেওঁলোকে নিয়মিত ভাৱে, এ ত্ৰিশ মিনিটেই হওক বা এঘন্টাই হওক। মানে অলপ কেইটামান নিৰ্দিষ্ট আহ মানে ব্যয়াম- তেওঁলোকে চিলেক্ট- যদি ৰেগুলাৰলি তেওঁলোকে কৰে তেতিয়া তেওঁলোকৰ স্বাস্থ্যটো, যথেষ্ট পৰিমাণ। বেমাৰটো বহুতখিনি,
হয় হয়।
নিয়মিতকৈ তোমাৰ যদি ব্যয়াম কৰা হয় তেতিয়া সেই আমাৰ- তাৰ শৰীৰটো শক্তিশালী কৰি তোলে। বা আমাৰ যি হাৰ বা মাংস পেশী বিলাক আছে। সেই মাংস পেশী বিলাক মজবুত- উম কৰি তোলে। বা আমাৰ যি ৰক্ত ৰক্ত সঞ্চালন- সঞ্চালনত ভাল মানে এ ভাল কৰে ইয়াৰ ওপৰি আমাৰ- আহ তুমি কলাই আমাৰ মানসিক চাপ বিলাক কমাই বা আহ- অ আৰু আৰু কি হয় তোমাৰ যি- এ এ এই কি বুলি কয় আমাৰ- ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত, মানে ব্যায়ামে মানে জি মনোযোগ- মনোযোগ হওক বা, স্মৃতিশক্তি বা মানে এক কথাত কবলৈ গ'লে তেওঁলোকৰ পঢ়া শুনাত মানে- এ পঢ়া শুনাৰ ক্ষমতাটো উন্নত কৰে। সেয়েহে, অ সেয়েহে যি ছাত্ৰ ছাত্ৰীসকল আছে। তেওঁলোকে আহ উ আজি আৰু আজিকালি কি হৈছে তোমাৰ- ছাত্ৰ ছাত্ৰী সকলে তোমাৰ এক্সাৰচাইজ কৰাটোতো বাদ দিয়া। তেওঁলোকে বাহিৰলৈ গৈ মানে কোনো এটা মানে খেল নেখেলে তেওঁলোকে মোবাইল ফোনতে- অ মোবাইল- ফোনতে তেওঁলোকে যে আন লাইন গেম সেই অন লাইন গেমতে ব্যস্ত হৈ থাকিব। বা মোবাইলত যে ৰিলচ- ৰিলচ পোৱা যায় এই ৰিলচসমূহে হকে ঘন্টাৰ পিছত ঘন্টা চাই থকা দেখা যায়। যাৰ ফলত তেওঁলোকৰ যাৰ ফলত তেওঁলোকৰ মানে উম, মগজুৰ ওপৰৰত মানে বহুত খিনি প্ৰভাৱ পৰা দেখা যায়। সেয়েহে- আহ তেওঁল আহ মানে আজিকালিৰ ছাত্ৰ ছাত্ৰীসকলে মানে পঢ়া শুনাৰ প্ৰতি- এ যিটো এ এটা। উম মানে পঢ়া শুনাৰ প্ৰতি এটা আহ সেই বস্তুটো মানে, কমি গৈছে। এতিয়া তোমাৰ-
হয় হয়
অহ আইতা তোমাৰ তেওঁলোকে যদি এ বাহিৰলৈ গৈ অলপ খেলা ধূলা কৰে বা এ ৰেগুলাৰ যদি তেওঁলোকে অলপ যোগাসন কৰে তাৰ ফলত কি হয় তেওঁলোকৰ তেওঁলোকৰ সেই এ আত্মবিশ্বাস বা পঢ়া শুনাৰ প্ৰতি যিটো মনোযোগ সেই মনোযোগ খি
হয়
তুমি কোৱাৰ দৰে এ মানে জিমলৈ যোৱাটোৱে আচলতে আহ ব্যায়াম নহয় বা অলপ তুমি যদি খোজ কাঢ়িবলৈ যোৱা বা দৌৰা বা অলপ চাইকেল চলোৱাটো বা আ আমাৰ কাৰণে এটা এক্সাৰচাইজ হব পাৰে এতিয়া বহু মানে মানুহে তোমাৰ ফুটবল খেলিবলৈ যায় দুপৰীয়া সময়ত বা ক্ৰিকেট ভলীবল সেইবিলাক আদি খেলিবলৈ যায় সেইখিনিও আচলতে এ এটা এটা মানে ব্যায়ামেই হয় কাৰণ তুমি যেতিয়া ফুটবল বা ক্ৰিকেট খেলিবা তুমি আহ তাত দৌৰি থাকিব লাগে তোমাৰ শৰীৰটোৰ চৰ্চা হব তাৰ ফলত তোমাৰ শৰীৰটো ভাল হৈ থাকিব সেয়েহে মানে এহ মানুহে নিজৰ শৰীৰটোক অকমান সময় দিব লাগে
হয় হয় তুমি কলা ভাল কথা কলা আৰু এতিয়া মানে এটা আমি তুমিয়ে মই এতিয়া যিখিনি কথা পাতিলো তাৰ পৰা আমি এটা কথাই বুজি পালো যে আমি শৰীৰ চৰ্চা কৰাটো মানে মাই ব্যায়াম কৰা বা শৰীৰ চৰ্চা কৰাটো মানে অত্যন্ত প্ৰয়োজনীয় বিষয় হৈ পৰিছে আমাৰ দিনত আজিকালিৰ দিনত বুজিছা আৰু এ তিয়া মানে এটা কথা কি হয় যেতিয়া আমি শৰীৰ চৰ্চা কৰো বা অ ব্যায়াম কৰো তেতিয়া কি হয় গম পোৱা নাই তেতিয়া তোমাৰ নিজৰ যি কনফিডেন্স লেভেলটো নহয় একদম বহুত বাঢ়ি যায়
হয় হয় অ
আৰু মানে এ উম এ তুমি এতিয়া চাবাচোন এ এজন শৰীৰ চৰ্চা কৰা ব্যক্তি আৰু এজ এজন মানে একো নকৰা শুইবহি ঘৰত কটোৱা ব্যক্তি দুইজনক যদি তুমি ৰাখা নহয় সন্মুখত তুমি গম পাই যাবা যে কোনজনে এ তোমাৰ কোনজনৰ কনফিডেন্ঞ্চ মানে আছে কিছু কামত আৰু কোনজনৰ নাই বুজিছা সেইবাবে আচ আচলতে আমি সেই শৰীৰ চৰ্চাই হওক বা ব্যায়ামেই হওক বা দৌৰাই হওক সেইবোৰ আমি কৰিব লাগে আৰু সেইবোৰ আমাৰ নিজৰ কাৰণেই ভাল আৰু সমাজখন নিজৰ কাৰ নে আৰু নিজৰ এই মানসিকতা সেইটো আচলতে বিকাশ হয় বুজিছা
হয় হয়
তাকে আজি তোমাৰ লগৰ বহু কথা পাতিলো ভাল লাগিল বাৰু তাকে ময়ো এয়া জিমৰ পৰা আহি পাইছোহি অলপ ভাগৰ লাগিছে তাকে কিবা এটা খাই লওঁ বাকী হ'ব দিয়া আজিলৈ
বাৰু হ'ব